হয় তেনে লৈতে আম পিক ত আমাৰ পৰিয়ালৰ বিষয়ে আমাৰ ঘৰৰ পৰিয়ালৰ ওপৰত উ তুমি কোৱাচোন তোমাৰ ঘৰৰ পৰিয়ালত কোন কোন আছে নাই
আমাৰ পৰিয়ালটো সৰু পৰিয়াল কয় একক পৰিয়াল, উম আমাৰ ঘৰত মই আছো দেউতা মা সৰু এটা ভণ্টী আৰু পেহী।
পেহী পেহী বিয়া হোৱা নাই নেকি!
পেহীৰ বিয়া হৈছে হাত মানে হাজবেণ্ডৰ ডেথ হৈছে
অ আচ্ছা আচ্ছা তাৰ কাৰণে পেহী মানে অকলে থাকে আৰু
মানে পেহী একেলগে নহয় আমি পেহী তাত থাকো
অ আচ্ছা আচ্ছা আচ্ছা তোমালোক পেহি তাত থাকা
অ অঁ মানে মুঠতে আমাৰ আমি পাঁচজন মিলি এটা ফেমিলিৰ নিচিনা থাকো আৰু।
হয় হয় বুজিলো।
অ
আৰু মোৰ ফেমিলিত মানে যদি চাব যাওঁ মোৰ দুটাৰ ফালে উ মানে দুজন ভায়েক আছিল আৰু তিনিজনী ভন্টি আছিল দেউতাৰ ফালে আৰু দেউতা আমাৰ সকলোতকৈ সৰু আছিল উ অ মাজনে ডাঙৰ যোনজন পেহী আছে সেই পেহীজনী আমাৰ এইজনী নাই বহুত আগত ঢুকাইছে আমাৰ পেহী পেহা দুজন ঢুকালে আমাৰ পেহী এজন ল'ৰা আছিল এজন ছোৱালী আছিল, আৰু তেওঁলোকে মানে সিহঁৰ লগক মানে বহুত বছৰে হৈ গল প্ৰায় দহ পোন্ধৰ বছৰ মান হৈয়ে গ'ল, পোন্ধৰ নহয় দহ বছৰ মান হৈ গ'ল, তেওঁলোকৰ মানে আমাৰ এতিয়ালৈ কোনো কন্টেক্ট নাই মানে মানে এতিয়া কথা চথা নহয় বা লগ ছগ পোৱা নহয়, তেওঁলোকো নাহে বাৰু অলপ মানে কন্টেক এটা নাই বাকী আমাৰ মানে যোনটো নিজৰ যোনটো পেহী আছিল তেওঁৰ মানে দুজন ল'ৰা আছে দুজনে বিয়া ছিয়া হৈ গল দুজনে বিয়া ছিয়া হৈ গল দুজনৰ বিয়া হৈ কেনে। বাচ্ছা হৈ গ'ল মানে মোৰ ভতিজী ভতিজা এইবিলাকো আছে সৰু সৰু পিছত সৰুজনী যোনটো পেহী আছিল সেই পেহীৰ দুজন ল'ৰা আছে প্ৰথমজন দাদা আছে দাদাই মানে মোৰ তেজপুৰ ইউনিভাৰ্চিটিত মানে পি এইচ ডি কৰিব তেওঁ মাষ্টাৰ কমপ্লিট হৈ গল পি এইচছি এপ্লাই কৰিছে মান তাতে তেজপুৰৰ কাৰণে আৰু য সৰুজন য ল'ৰা আছে সেই ল'ৰাটো মানে সি মানে মোৰ ত মই য'ত পঢ়ি আছো বেংগলত তাতে সি পঢ়ি আছে মাষ্টাৰ ডিগ্ৰী পঢ়ি আছে মেথমেটিক্ছত পিছত মোৰ হয় আৰু মোৰ খুুৰা যোনজন আছিল খুৰাৰ। খুৰা নহয় ম মোৰ জেঠা মানে বৰতা বৰতাৰ এজন দুজন ল'ৰা আছিল এজন ছোৱালী আছিল ছোৱালীজনী ডাঙৰ বাইৰ মানে বাৰ বহুত আগতে বিয়া হৈছে তিনি চাৰি বছৰ হৈ গ'ল বিয়া হোৱা আৰু বাৰ এজনী ছোৱালী ছোৱালী এজনী আছে দুই বছৰীয়া মোৰ মানে ভাগিনী আৰু তাইতো কও। ঘৰতে আহিছে মানে কেইদিনমান আগত ঘতে আহিছিল আৰু ডাঙৰ ল'ৰাজনে তোমাৰ বেলেগ এটা জ এ জব কৰি আছে আৰু সৰুজ মানে কামেই কৰি আছে দোকানত। আ গেলামাল দোকানত গ্ৰছৰী্চপ চলাই আছে সি বাকী বৰ্তাৰ বহু আগতে দিয়াই থই হৈ গছিল মানে তেনেকে আমি সৰু আছোঁ সৰু আছিলো বহু পাঁচ ছয় বছৰ আছিলোঁ আমি তেতিয়া বৰ তাত ডেথ হৈ গৈছিল আৰু এতিয়া। মোৰ ঘৰত মই মোৰ দেউতা মোৰ মা মোৰ সৰু ভাইটি এজন আছে সৰু ভাইটিজনী ভাইটি এজন এইবাৰ ক্লাছ ইলেভেনত। শিল ক্লাছ এলেভত আমাৰ হয় মঙলদৈ কমা পঢ়ি আছে সি
মঙলদৈ কমাৰ্চ কলেজত
মংগল পঢ়ি আছে আৰু আমি মানে আমাৰ বৰতাহঁত আৰু আমি মানে বৰত মানে আমি জেঠী জেঠী আৰু দুজন আমাৰ দাদা আৰু আমাৰ চাৰিজন আমি আমি জইন ফেমিলি থাকো মানে একেলগে।
অ
বাকী মোৰ মাৰ ফালে আছে ৰীলেটিভ আমাৰ মাৰ ফালে আমাৰ তিনিজনী ভন্টি আছিল আৰু ছয়জন মানে ভাইটি আছিল ছয়জন ভাইটি তিনিজনী ভন্টি তাৰ পৰা ডাঙৰ জন মামা আছিলে আমাৰ তেওঁৰ ডেথ হৈব লগতে বাকী সৰু মাহীৰ দুজনী ছোৱালী আছিলে। এজন ল'ৰা ছোৱালী দুজনী এজনী আছে ডুবাইত ডুবাইত মানে আগতে। ডুবাই তাতে মানে ডক্টৰী কৰি আছে ডক্তৰ তাতে আৰু ডাঙৰ ছোৱালীজনী তোমাৰ আছে মুম্বাইত তেওঁ মুম্বাইত তোমাৰ ড্টৰ আছে আৰু ত ল'ৰা যোনজন সি বেংগলৰত সি ইঞ্জিনিয়াৰ। আৰু বাকী ডাঙৰ জন মাহী আছিল ডাঙৰ মাহীৰ দুজন ল'ৰা সৰু ল'ৰাটো মানে এইখিন গেলামাল দোকান চোকান চলাই আৰু ডাঙৰ ল'ৰাটো তোমাৰ মানে হোটেল মেনেজমেন্ট কৰি আছে হোটেল মেনেজমেন্টত মানে জব জব পাইছে মানে তেওঁ আৰু তেওঁ সেই দিল্লী ফালে থাকে। ত দিল্লী আৰু সৰু মামা সৰু মামাৰ মানে দুজনী ছোৱালী আছিল। এজনী মানে ডেত হৈ আগতে দুই তিন বছৰ আগতে আৰু ডাঙৰ জনী ছোৱালী এইবাৰ ক্লাছ নাইনত টেনত পিছত তাৰে আৰু এটা মামা আছে সেই মামাৰ মানে আাৰ মাৰ ফালে যে চাব যা মানে চব মানে ছোৱালী মানে চবৰে কাৰোবাৰ কাজিনছত বেছি ছোৱালী ছোৱালী। ছোৱালী আপি হয় হয়। চব মানে ছোৱালীয়ে মানে বেছি মানে কাজিন চোফালে আৰু বেছি লৰা নাই আমাৰ সেই তিনি চাৰিজন মানে আছে আছ আৰু আমিছ হে নাই বাকী চবেই মানেে মাহতক ে যিমান আছিল মানে কাজিন ইমান মানে সিহঁতৰ লগত কথা পতা হয় নাই হোৱা আমাৰ, ইমান কনটেক্ট এটা নাই। কাৰণ যিহেতু মানে আমাৰ। কি হয় জানা মানে আমাৰ ফাদাৰৰ ফালে দেউতাৰ ফালে যোন আছিল আমাৰ পিহঁতৰ ঘৰ চব ওচৰে ওচৰি মানে বেছ দৰ নহয় এক কিলোমিটাৰ এনেকুৱা ডিচটেন্স হৈ যায় ত' তেওঁলোক অলপ দেখা দেখা হৈ থাকে মানে আমাৰ
আৰু মাৰ ফালাৰ পৰা কি কনটেক নহয়।
বেছি কটেক্ নহয় মানে ত চবৰে ঘৰত দূৰে দূৰে কেতিয় কিবা ইচপেচিয়েল লোকেজন থাকিব থাকিলে কিবা উৎসৱ থাকিলে বা কিবা এনেকুৱা কিবা থাকিলেহে মানে চবৰে লচখ হয় আমাৰ
মানে এনে কথা কথা হয়।
অ কথাটোতো হৈছে মাজে মাজে। দ দেখা চা নহয়
খ লগত।
চব হয় দেখা কথা বতৰা হৈ থাকে। চব মানে চব মানে, ওচৰা ওচৰি আছে ন বেছি দূৰে দূৰে নহয় ত ঠিকেই। ওচৰ পাজৰে ম ওচৰে পাজৰে মানে। তোমাৰ এক দুই কিলোমিটাৰ হব।
আহ।
আৰু এক দুই কিলোমিটাৰ বহুত বেছি দূৰ মন গ'লে যাব পাৰি এক কিলোমিটাৰ খোজ কাঢ়ি যাব পাৰি আমি
খোচ কাঢ়ি যোৱানে চাইকেল বাইক কেতিয়াতো থাকে না ঘৰে ঘৰে।
চাইকেল বাইকটো চব ঘৰৰ থাকেই সেনেকৈ হৈ যায় মানে আমাৰ বেছি ইমান প্ৰব্লেম নহয়
তাৰ এইখিনিয় ফেমিলিত
আমাৰ ফেমিলি আৰু আছে আমাৰ দেউতা তাৰ ফালৰ পৰা ডুবাই আছে । মানে দে - দেউতা সৰু, আৰু ডাঙৰজন ইয়াত নাথাকে, ৱেষ্ট বেংগলত থাকে ।
হয়, অ তো তুমি চাগে কৈছিলা মোক, ৱেষ্ট বেংগলৰ নেপাল বৰ্ডাৰ ওচৰত । থাকে বুলি।
অ' অ' কৈছিলো। তাতে মানে উম মানে যোনটো মোৰ বৰ দেউতা
হয়।
বৰদেউতা বৰ্দা অ'! বৰ্দা বৰ্দাৰ দুটা ছোৱালী আছে। ডাঙৰ জন ডাঙৰজন এবাৰ বি এ ডিগ্ৰী কম্প্লিত কৰিলে । যোনটো কমপ্লিত কৰিলে, আৰু সৰু, সৰু ভনীজন ক্লাছ এইটত এইবাৰ পঢ়ি আছে।
অ'!
তাতে জেঠাই, জেঠাই অকলে থাকে, তাতে জেঠাই চাৰিজন। জেঠা জেঠী তাৰপিছত দুয়ো বা।
দুই বা চাৰে চাৰিজন।
চাৰিজন আৰু আমাৰ ইয়াতে, চাৰিজন আৰু পেহী এইকেইজন, পাঁচজন ।
পাঁচজন?
তাৰপিছত, তোমাৰ দেউতাই কি ক'লে, একো নক'লে দেখোন?
ন মোৰ দেউতাই, ‌ তোমাৰ হেই, দা কটাৰি যে লোহাৰ বস্তু বিলাক, সেইবিলাকৰ দোকান
অ কমাৰ।
হয় কমাৰ। কমাৰ মানে নিজে নবনাই, মানে বাহিৰৰ বেলেগ ঠাই, বেলেগ বেলেগ ঠাইৰ পৰা লৈ আহে বস্তুখিনি। তোমাৰ গুৱাহাটী বা আমাৰ এইফালে বৰপেটাত তেজপুৰ, ঢেঁকীয়াজুলি, এইবিলাক ঠাইৰ পৰা বস্তুবিলাক কিনি আনি আমাৰ টাউনত বেছে মানে। আৰু মা তোমাৰ ঘৰতে কাম কৰে, বাকী সপ্তাই এবাৰ কৈ মহিলা বজাৰ হয়, তাতে দোকান চোকান দিয়ে কাপোৰৰ ।
আৰু ভাইটিতো পঢ়ি আছে?
ভাইটি পঢ়ি আছে। আৰু তোমাৰ দেউতাৰায়ে কি কৰে?
মোৰ দেউতা মানে, বেলেগৰ দোকানৰ যোনটো জব কয়, চেইলচমেন এম্পলয় সেইটো। কাপোৰৰ দোকানত বেলেগ, আৰু মা হাউচ ৱাইফ। আৰু ভনী আছে, ভনী সৰু ক্লাছ ফৌৰত এইবাৰ পঢ়ি আছে। মই, ময়ে ঘৰৰ ডাঙৰ, এইবাৰ মই বিকম, এইবাৰ মই ক'ম ফাৰ্ষ্ট ছেম কৰি আছোঁ। আহ
নাই আমাৰ ঘৰত মই ডাঙৰ মই এতিয়া বৰ্তমান ডিগ্ৰী থ্ডয় আহি পালো মই। থাৰ্ড ফাইভ ফিফচন। হয় আৰুনো কষ্টটো পৰিলে বিষয়ে।
কষ্টতো হয়।
কষ্টনো ক'ত নাই আমাৰ মানে মধ্যবৰ্গীয় মানে পৰিয়ালত কষ্ট থাকে আমাৰ। চতিয়ালৈ কোনোবা এজন মানে কিবা এটা কৰিব নোৱাৰে জীৱনত তেতিয়ালৈকে কষ্ট থাকিবই আমাৰ।
উম উম।
এতিয়া যিহেতু আমি ঘৰৰ ডাঙৰ। আমাৰ ওপৰতে মানে বেছিভাগ মানে কাম বা দায়িত্ব আম ওপৰত থাকে মানে আমি যেতিয়ালৈলে কিবা এটা কৰিব নোৱাৰো দায়িত্বতো বেছি যেতিয়ালৈলে আমি কিব এটা কৰিব নোৱাৰো তেতিয়াহলে। একো নহয় তাৰপৰি তোমাৰো ভণ্টি আছে তো তোমাৰ দায়িত্ব আৰু বেছি। আৰু তুমি আৰু এতিয়া সৰু সময় আছে তোমাৰ লগত এতিয় পৰা চব চ যিহেতু ক্লাছ। ঘৰত তোমাৰ লগত আৰু পাঁচ ছয় বছৰ মানৰ ভাল এটা টাইম সময় এটা আছে এই পাঁচ ছয় বছৰৰ ভিতৰতে তুমি কিবা এটা কৰিব লাগে ভালকৈ যাতে তোমাৰ ফোন। পিছতকে বিচাৰে যে মই ভাল কলেজত পঢ়িম বা ভাল ইউনিভাৰ্চিটিত পঢ়িম যে তুমি যাতে গোটেইখিনি কৰিব পাৰা।
মোৰ ওপৰত।
গ গোটাহি তোমাৰ ওপৰত আহিব মোৰ ভাই মোৰ ভাইটিও বাৰু ক্লাছ ইলেভেনতে আৰু আৰু তিনি চাৰি পছিত। অ তিহঁতে মই কিয়টো কৰিব লাগিব। ঘৰৰ কাৰণে। ঘৰ ডাঙৰ ল'ৰা হিচাপে।
তুমি যে মানে পৰিয়ালটো তুমিতো এতিয়া পৰিয়ালত নাথাকা তুমি মানে অকলে থাকা। ৱেষ্ট বেংগলত তোমাৰ তোমাৰ মানে ফিউচাৰ প্লেন টো কি আছে তুমি আকৌ পৰিয়ালৰ লগত থাকিবা নে তাত তাতে আকৌ আৰু আৰু পঢ়িবা।
মোৰ মানে এতিয়া ভাবো মাজে মাজে কি যে সেইটো যে ক্লাছ মানে দহ বছৰ বয়সত যে ঘৰৰ পৰা ওলালো ওলাই কিনে সেই নৱোদয় নৱোদয়ৰ পিছত এতিয়া আকৌ ইউনিভাৰ্চিটি মানে বেলেগ ইউভাৰ্চিটি আৰু এতিয়া মানে যোনটো মই লাইন লৈ পঢ়ি আছো ম হিন্দী লিটচাৰ। পাছলৈ গৈ মই টিচাৰে হ'ব পাৰিম মানে। আৰু টিচাৰ হ'লে মানে মই কোনো মান মই ভাবিছো মই চি বি এছ ই বা চেন্ট্ৰেল ইভাৰ্চিটি বা কলেজত। টিচাৰ হম। মানে কোনো মানে স্কুল, চেন্ট্ৰেল আাৰ যোন থাকে ম তাতে যোৱাৰ ইচ্ছা মানে মোৰ। আৰু নহলে মই এ পি এছ চি কৰিম। মানে দুটা মান অপচন লব পালে হয় এতিয়া পঢ়াটো বৰ্তমান মই মাষ্টাৰ ডিগ্ৰীলৈতো তাতে কমপ্লিট কৰিম। পিছত চাম যদি নেট আৰু জে আৰ এফ যদি ওলাই যায় তে পি এইচ ডিও কৰি লম একেবাৰে। কাৰণ পিছলৈ মানে থৈ দিয়াটো ভাল হয়।
অ হাতৰ, হাতৰ, হাতৰ উন্মুখত হৈ গলে সেইটোৱে ভাল।
অ সেইটোৱে।
এইগেইটা এইগেইটা, চান্স বা এইগেইটা চান্স বা সুযোগ বাৰ বাৰ নোপো পোৱা।
সেইবিলাক চাঞ্চ বা সুযোগ ব ব নাপাওঁ, আৰু আৰু মানে মেইন কথা সকলোৱে নাপায় মানে এইবিলাক। অ যেতি- যেতিয়া আমি পাইছো তেনেহ'লে আমি সুযোগটো লৈ লৈও উচিত।
সুযোগটো ললে ভাল। পিছত, পিছত যোনটো ৰি ৰেট হয় সেইটো নহ'ব আৰু। ভাবিবা কিয় কিয় কিয়, লোৱা নাই। তেতিয়া
কিয় লোৱা নাই, তেতিয়া কিয় নকৰিলো
অ তেতিয়া কৰিলে আজি মোৰ দিনটো বেলেগ হব।
আৰু মানে, আমাৰ মানে ফেমিলি ফালে এনেকুৱা যে কোনো আজিলৈ পি এইচ ডি, চি এইচ ডি কৰা নাই মানে। আৰু যদি মই যদি কৰিব পাৰো তেনেহলে বাকী যোনবিলাক আছে আমাৰ পিছৰ যোনটো জেনেৰেচন হব বেলেগ যোনবিলাক আছে মানে আমাৰ সৰু ভতিজা- ভতিজী, ভাইটি-ভণ্টি সিহঁতেও এটা পাব। যে অ, আমাৰ মামা বা আমাৰ দাদাহতে পি এইচ ডি কৰিছে আমিও কৰিম মানে।
আমিও কৰো, দাদা সফল হৈছে আমিও সফল হম।
ম সকলোৰে কাৰণে মানে এটা মা, নে মই এটা সেই দেখুৱাৰ কাৰণে মই কৰিব খজ খুজিছো। লগতে পি এইচ ডি কৰিলে মানে ভেলুটো বহুত বাঢ়ি যাব মানে নিজৰ। তাৰ পি এইচ ডি- চি এইচ ডি যদি যাওক ভালকৈ, সন্মানো বাঢ়িব আৰু লগত য মোৰ যদি ভেলো বাঢ়ি যায়, তেতিয়া মই যিকোনো ভাল কলেজ বা ইউনিভাৰ্চিটিত মই আৰাম মে জব পাই যাম মানে। আৰু পি এইচ ডি কৰিলে নলেজো বাঢ়ে নিজৰ। বহুতখিনি, তাৰ কাৰণে পি এইচ ডি কৰাৰ ইচ্ছা আছে মোৰ। ডক্টৰ উপাধি।
এতিয়া এতিয়া এতিয়াৰ যুগত ডক্টৰ, এতিয়া এতিয়া যুগত ডক্টৰ উপাধিটো হ'লে বহুত সন্মান।
বহুত সন্মান। ত তাৰ কাৰণ পি এইচ ডি মোৰ কৰাৰ বহুত ইচ্ছা। সেইটো সেইটোয়ে চাও যদি সেনেকোৱা যদি সুযোগ যদি পাওঁ আৰু সেইটো মোৰ যি লাইন হৈ আছে এইটো লাইন ললে মই মানে কেতিয়া ঘৰ উভত আহিব নোৱাৰো বাহিৰ থাকিব লাগিব প্ৰতি